হেল্ল' অঁ কি অঁ কামবন হ'ল।
অঁ, হ'ল।
অঁ, চব্জি কাটি আছিলো।
অঁ।
স্কুল গ'ল- স্কুল গ'ল তাই স্কুল গ'ল নে, নগ'লে অ', অ' অঁ।
কাটি আনি থৈচো।
কচু, তা অঁ। কচুকে বনাবি আজি
কোলা কছো, ঠাই যে
কোলা কচু ঠাই
অঁ।
উম।
কোলা কছো তাৰপিছত আকৌ
অঁ। তাপা আও
আৰু কিবা কিবি আছে আকৌ আৰু কিবা এটা কচু এটা আছে গোন্ধা
অঁ, মে ভালেই লাগে, ক'লা কচুটো খোৱাতো এনেও ভালেই। উম, ক'লা কছো যে শৰীৰৰ ক তেজৰ কাৰণে বহুত ভাল।
অঁ।
মই কি বনাও তাকে চব্জি, কেৰেলা তিতা কেৰেলা, বইল দিছো।
তিতা কেৰেলা। তিতাক। খেলানে।
বইল দিছো বোলো তাক পিটিকি দিম। আলু এটা দি পেলা
আহ পিতিকি। তিতা নালাগিব।
অকমান তিতা লাগিব। একো নহয়। তিতাকেৰেলা তিতাই আকৌ। এপা ভাত কেৰেলা ভাজ ডিমা আৰু। দালি বনাম আ তেনেকে হেৰি কৰিম আ তাৰপা জাতি লাউ আনি থৈদিছে জা জাতিলাওটো ভাবিছো বৰফি, বনাও নেকি জাতিলাওৰ বৰফি।
অ জাতি লাহ যে ই তই যে বনা। যে আগতে
আহ। অ মি।
আহ কেনেকে বনাও, মোৰ ইমান জাতিলাও লাগিলে এনেই গেলি পচি গল গৈ নাখালোৱে খালো আৰু খোৰা কিদিনা তাৰ পিছত আহ। এনে এ সপা থাকিলে।
এই জাতিলাও বৰফি এনেকে বনাই হেৰি, কেনেকে বনাই শিকিল পেলনি নাযায় আৰু, জাতিলাওতটো মানে এনেও মানে মানুহৰ শৰীৰৰ কাৰণে বহুত ভাল। একদম যিমান পাৰি সিমান। খাব লাগে। লাওটো যেনেকে নহক মিঠাই কৰি হওক কীৰ বনাইও খাব পাৰি। আকৌ উ বইল কৰিও খাব পাৰি যেনেকে নহওক খোৱাটো ইমান ভাল শৰীৰৰ পৰা মানে শৰীৰটো ডিটক্স কৰি দিয়ে মানে হেৰি। খাব পাৰিলে সেইটো ৰাতিপুৱা খালী পেটত খালে যে শৰীৰ ডিটক্স কৰি দিয়ে মানে আকৌ ৰাতি খাব লাগে মানে, মানে বেয়া বস্তু বিলাক বাহিৰ কৰি দিয়ে আৰু মানে। শৰীৰৰ পৰা স্কিন চিস্কিনৰ পৰা ধৰি চব পেটৰ প্ৰব্লেম চব। ভাল হৈ যায়। হা
মই আকৌ নাখাও, ভাল নাপাওঁ হ, হ।
মই আগতে নেখাইছিলো। এতিয়া শৰীৰৰ কাৰণে ইমানে ফাইদা, ইমানে ফাইদা বহুত মানুহে মানে সেইটো খাই, খাই মানে চব ফালে ভাল হৈ গৈছে সেইকাৰণে। সেইটোকে মানে এতিয়া আজিকালি খাব লৈছোঁ।
আমাৰ ইয়াত আকৌ হেৰি জাতিলাওঁটো কি হয়, ছিজনতে খাই এতিয়া মানে নাখায় আৰু এতিয়া জাতিলাও বোলে এতিয়া
উম, আমাৰ কালি দুটা কিনি আনিছো আমাৰ কালি দুটা কিনি আনিছে বাহিৰতো বস্তুৱে খাই থাকে।
অ'
অ', একো নহয়।
আমাৰ নাখায় বিহুত, বিহু যোৱা মাঘৰ বিহু নহয়, বহাগৰ বিহু যোৱাৰ পিছত আৰু জাতিলাওঁ নাখায় আৰু।
অ', এতিয়া লাগিছে নেকি? আৰু লাগি আছে ন।
এই গছ ৰুইছিলে বুলি ক'লে আৰু নাই। এতিয়া কাটি দিলো।
দিব নালাগিছিলে, মই খাওঁ মই কিনি কিনি আনি আনি খাই আছো। কোমোৰাটোও ভাল, কোমোৰাটোও একেই বস্তু দুই কোমোৰা লাগিলে এবাৰ এনে, এনে নেখেদাবি বা কাৰোবাক এনেই এনেই দি নেথাকিবি। উম, কোমৰাটো সেইটো বৰি বনাই থৈ দিম দে এবাৰ বৰি। কোমোৰা বৰি বনাই তেতিয়া সেইটো বৰিটো দালিত দি খাবি হেই কৰি খাবি।
অ', অ' শুকুৱাই থৈ দিব পাৰি।
অ', বৰি বনাই পেলাই কুমোৰাটো পিচি লৈ পেলাই। এ হেৰি পিচিবা নালাগে এইখন যে পিহনাখনত হেৰি কৰি লোৱা
আহ
বা মিক্সিত দি দিলেও হ'ব যদি পিহনমান েক থাকিবা লাহে লাগে তেতিয়া গুচি পেলা ৰস টো যায় ৰস টো ইমানেই ফাইদা নহয় অ সেই ৰসটো খালে শৰীৰৰ কাৰণে বহুতেই ভাল জাতিলাও ৰস আৰু কোমোৱাও ৰস
অ এইবাৰ তোক দি পঠাম দে মই বুজিছ এইবাৰ বোলো লাগিলে তোৰ লগত দি পঠাম মই যে
মোৰ লগকে দি পঠিয়াবি মই সেইবিলাকে খাব লাগিব এতিয়া যিদে কিছোঁ
অ মই মৌ ধৰি লওক খাম তই সেইটো কি কৈছিলি বহ নে কি
অ বৰিটো বনাই শু পুৱাই থৈ দিম
আহ
তাৰ লগত আৰু হে মিক্স দিব লাগিব দালি চালি কেইটামান আৰু মিক্স দি দিম আৰু ভৰি
অ অ
ধুনীয়াকে তেতিয়া সেটো চবজি বনাই খাইও ভাল লাগে মই বিহাৰ ইউ পি মানুহ এজনীয়ে দিছো ছিলে
অঁ
হা বৰি বৰি চব্জি বনাই দিছিলে ইমান ধুনীয়া টেষ্টি লাগিছিলে খাই মই সেইকাৰণে এইবাৰ বনাই পেলাই থৈ দিছো অলপমান
আহ হ কি বুলি ক আমাৰ বাৰীত যে অ ত কি শাক নালাগে তো চব গজিছে একেবাৰে নিজে নিজে বুজিছ
অ গোটাই গোটাই দি প
হ একদম জংঘল হৈ গৈছে যে এতিয়া সজা কমাবও ভয় লাগে কিন্ত
চাফা মানুহৰ তটা মাতি আনি চাফাই কৰি লব
তেতিয়া কটাই যাবচোন চব এতিয়া চব নিজে নিজে বজিছো একে লাই শাক লাই শাক গজিছে চুকা শাক নিজে গুটি খৰি গুটি আছে মো তাত ঢেৰ গুটি আছে
গুটি অলপ দি পঠাবি চোন মই সেই আৱ কাৰ্টুনত মাটি ভৰাই থৈছে যে তাতে পেলাই দিম অলপ
অ দিম দে একেবাৰে লাই শাক
ইতি আছ
ধনিয়া গুটি আছে এতিয়া ওপৰত থৈ দিছিলো বৰষুণহে পৰি তিতিলে হেনে কি হেনে হ'ল নেজানো আৱ
অ হে ধুনীয়া আৰু লাই শাক খিনি পেলাই ল লাগিব আগতীয়াকে বা
অ তাৰপিছত আকৌ মইচা যে মইচা একে ঠায়ি ডাঙৰ ডাঙৰ হৈ গ'লগৈ এতিয়াও কালি ৱা আমাৰ ইহঁতি লৈহে গৈছে কাটি সেয়া সৰিয়হ দি মৰি এটা ঠাইটো
অ খাওঁ মইও খাওঁ সৰিয়হ দি বনাই
উম ছজনা নিচিনা লাগে বগা সৰিয়হ বা আহ ঠাৰি কেইডাল মান দিম দে ইয়া আ ই আৰু এটা আছে ৰ মইচা ঠাই নিচিনাই যে কাটা
কাটা থাকা খুটোৱা শাকৰ ঠায়ি
অ' অ' অ'
অ'
সেয়া ধেৰ হৈ আছে ভাত দালিত দিও খাই ভাল লাগে বোলে অ আছে মই নিহ তই নেখাওঁ বুলিহে হে নিনিলো কেদাখন
অ খাম দে এবা দি পঠিয়াবি
এবাৰ কোন যায় মোক খবৰটো দিব দিবি মই আগ ধৰি কাটি পেলাই থৈ দিম
অ তই আহিলেও লৈ আহিব পাৰিবি হেন কোনোবা আহিলেও লৈ আহিব উ মই সেয়া জাতিলাওতো এনেকে হেৰি কৰি বনাইছিলো বৰফি বনাইছিলো ছিলো তেতিয়া মানে এ কদুগছ কৰি লৈছোঁ লৈ পেলাই উম কেৰাহীত চেনি চেনি দিছোঁ তাপা সেইখিনি দি দিছোঁ অ চেনি মানে মানে অলপ হৰহকে দিলে ভাল আৰু তেতিয়া বগা হৈ যায় ধুনীয়া ফৰফৰীয়া হয় আৰু খুুৰমা টোৰ নিচিনা তাপা হে একদম চেনীৰ সৈতে ধুনীয়াকে খ পগাই আছো পগাই আছো তাৰ পৰাা পগাই পগাই আকৌ চেনীখিনি নাইকিয়া হৈ গৈছেগৈ। উম ৰস টান হৈ গৈছে গৈ মানে হয় ত ৰসটো নাইকিয়া হল এতি যায় জাতি লাও ৰস খিনি তাৰপা চেনীৰ ৰস খিনি নাইকিয়া হৈ পেলাই, সেইখিনি গোটেইখিনি মিক্স হৈ যাব নহয় তাৰপা হাতা খন তাতে ঘৰাই ঘৰাই থাকিব লাগিব কেৰাহিতে ঘৰা ঘুওঁতে ঘুন্তে সেখিনি একদম পোৰা টান হৈ যাবগৈ অ অকমান বেছি বেছি টানো নহয় অলপ মানে হেৰি হৈ যাব আৰু তাৰ পৰাা সেইখিনি কাহী এখনত একদম সমানে এ বহল কৰি থৈ দিব লাগে। তাৰপা ঠাণ্ডা হব নহয় ঠাণ্ডা হোৱাৰ পিছত চাকু খন নি ধুনীয়াকে যেনে কেনেকুৱা ডিজাইনত কাত বৰফী ডিজাইনতো কাটিব বা প্ৰতিটো ডিজাইনতে কা থাকিলে হ'লা মানে অ।
আহ।
তাৰাপা মিঠাই নিচিনা মিঠাই নিচিনা লাগে খাবলৈ ভাল লাগে।
এবাৰ তইয়ে দিছিলি দে বনাই খাই আছিলো মিঠাই নিচিনাই লাগে। কিন্তু বনাব নাজানো মই এবাৰ বনাইছো আছিলো নহয় একে বেয়া হ'ল।
অ।
বনাই আছিলো আহ একে ধুনীয়াকে হেৰি কৰি ললো বইল কৰি ললো কোমোৰাটো। লৈ পেলাই আৰু কেনেকুৱা হ'ল শুকাই নাযায় পানী পানীয়ে ওলাই থকা হ'ল।
অ বইল কৰিব নালাগে নহয় মানী চেনী খিনি দিলে হ'লোহে পৰাায় পানী ওলাইে থাকে।
অ বইল কৰিব নালাগে।
নালাগে চেনী পানী চেনীৰ সতি পুৰা ভাজি থাকিলেই হ'ল যিমান পানী ওলাই থাকিব জাতিলাউ পৰা আনিও পানী ওলাই। পুৰা ব উ ভাজিয়ে থাকি কিব লাগিব হাতাখন লৰাই লৰাই লৰাই লৰাই মানে পুৰা নাইকিয়া কৰি দিব লাগিব। পানী খিনি নাই অকমান টাইম লাগে পানী ন তেওঁতে। চেনি আধা দিব লাগিব, মানে এক কেজি হেৰিয়ত। আধা কেজি চেনি দিব লিব লাগিব তেতিয়া ভাল হয়।
অ বনাব লাগিব ৰ এতিয়া।
কেনেকে বনাই বনাই থাকে। ছবি এনেই এনেই যোৱাতকৈ মানে ধুনীয়াকে।
উম ঘৰতে লাগে যেতিয়া বস্তু। লগা বস্তুতটো এনেই এনে প, অ ঘৰতে বনাই খাব পাৰি অ, সেইটো ভালেহে আ। তো ঘৰতে বনোৱা বস্তুতটো সদায়। খাই ভাল লাগে। আৰু হেৰি এনেও নাযাব পেলনি নাযাব বস্তুতটো, ধুনীয়াকে বনাবি।
আহ। বনাব লাগিব ৰ এবাৰকে ঢেৰ কোমোৰা পুলি হৈছে, একে বগাইছেও, কিন্তু এতিয়া চাং পাতা মানুহ নাই।
চাং এখন পাতি দি দিবি। উম, বহুত ঠাইত এই দুটা কাম কোম। লাও ল লাও জাতি উম্ জাতি লাও এই দুটা বস্তু যে বহুত ঠাই দে। শৰীৰৰ কাৰণে যিমান। পাই সিমান চব্জি হিচাপত। উ মানে খাবই লাগে, বাহিৰা মানুহ বিলাকে যে এই ৰাতিপুৱা সেই ৰসটো খায়। উ
অ হ'ব দে, হ'ব দ।
অ হ'ব দে